অ'ফ
কোৱা কোৱা কি কৰিছা
এ এনে আছো ৰপা তোমাৰ কি কৰিবা আৰু ঘৰতে আৰু এনেই পৰি আছোঁ আৰু বাকী তুমি কি কৰিছা হে
ময়ো এনে আছো তোমাৰ কি কৰিবা কাম বন নোহোৱা হৈছে একো ধৰা পৰীক্ষা চীক্ষা শে গ'ল ন পৰীক্ষা হেোৱাৰ পিছত ঘৰতে আৰু এনে থকা যায় আৰু দিন কিন্তু তুমি পিছে কিবা নতুন কিবা শিকি আছা নেকি নে এনে ঘৰতে থকা দিনটো উ
নতুন তোমাৰ এতিয়া শিকা নাই ৰ'বা মানে শিকিম বুলি ভাবিছো ৰ'বা মানে তোমাৰ তাৰ মানে মোৰ ক'ৰ্চ কৰিছিলোঁ কম্পিউটাৰৰ সেইটো বাৰু শেষ হ'ব এতিয়া সেইটো তোমাৰ ক'ব গ'লে স্কিল বুলি দক্ষতা বুলি ধৰিব পাৰিম নে নোৱাৰি নাজানো কিন্তু কিন্তু মই যিটো এবছৰীয়া ক'ৰ্ছ হয় কম্পিউটাৰ সেইটো বাৰু কৰা হ'ল মোৰ সেইটো য়া কিমান কামত দিয়ে পিছত নাজানো বাৰু বাকী বেলেগ একো শিকা নাই ৰবা শিকিম- শিকিম বুলি মানে ভাবি আছো ৰব মানে এই দুই এ দিনৰ ভিতৰত। কিবা মানে ভাবি আছোঁ আৰু কিব সোমাম আৰু।
ঠিকে আছে ঠিকে আছে সোমোৱা সোমোৱা ঘৰত এনেই বহি মানে লাভ নাই সেই আজিকালি ব কি বাৰু এইবিলাক কথা হৈ থাকিব মই তোমাক এটা কথা সধ ৰবা মানে একোতো কথা পাতিব লগগীয়া বিষয় বিশেষ নাই মনতটো নাহে এনেকুৱা ত মোৰ মনত এটা আহিছে। তোমাক স অ ক
অ' সুধা কিবা কথা এতিয়া তোমাৰ মনত আহিছে, কোৱা কম দিয়ে আৰু।
এতিয়া মানে তুমি ৰাতিতটো চাগে ঘৰৰ পৰা ওলোৱাই ন আৰু ঘৰৰ পৰা ওলাই তুমি ৰাতিৰ আকাশখনতে এবাৰ হ'লেও চোৱাই চাগে ত' কেতিয়াবা তুমি সেই যিটো ৰাতিৰ আকাশ সেইখন চাই ভাবিছানে ধৰা এই যিখন শাক আছে আমাৰ ইমান ডাঙৰ ইয়াৰ বাই যে আৰু কি কি আছে আমিতো সৰুৰে পৰা ধৰা বহুত কথাই শুনিছো চন্দ্ৰ কথা শুনিছো সূৰ্য শুনিছো বা যিবিলাক গ্ৰহ আছে তাৰ লগত তৰা হওক ধুমকেতু হওক চবৰে কথা শুনিছো ন কিন্তু তোমাৰ এই বিষয়ে তুমি কেতিয়াবা কিবা ভাবিছানে
অ হা, কি একদম মানে সুন্দৰ এটা বিষয় ওলালা হা তুমি। মানে আমাৰ মানে ক'বলৈ গ'লে পৃথিৱীখন কিমান মানে এটা পৃথিৱীখন নহয় গোটেই ব্ৰহ্মাণ খন বা এই গোটেই যিমান যি আছে আৰু ক'বলৈ গ'লে তোমাৰ আহ অ মানে তোমাৰ বিজ্ঞানৰ ভাষাত আৰু। মানে আমাৰ বোলে কিবা মাল্টি গলেক্সি কিবা গেলেক্সি। এ কিবা এই বহুত কিবা-কিবি আছে বোলে। ত' সেইবিলাক ভাবিলে কিবা মানে এনেকুৱা লাগে আমি পৃথিৱী এটা মাত্ৰ সৰু এয়া আমি যি পিপৰা সেই পিপৰা দৰে হান লাগে কেতিয়াবা মোৰ মানে আকাশখন চালে গম পাবাচোন তোমাৰ তৰা কি সৰু-সৰু তৰা, কিন্তু তোমাৰ সঁচা কথা কি যেতিয়া তুমি তৰাৰ ওচৰলৈ যাবা সেইটোও মানে মানে পৃথিৱীতকৈ ডাঙৰ-ডাঙৰ কেইটামান তৰা পোৱা যায় বা তোমাৰ বাকী গ্ৰহবোৰ দেখিকে নে কিমান ডাঙৰ-ডাঙৰ হয় বা তোমাৰ আমাৰ যিটো অ সৌৰজগত আছে সেই সৰু জগতৰ বাহিৰ আন বোলে বহুতো বোলে সৌ জগত আছে। সূৰ্যটো দেখিবা সূৰ্যটো মানে কেনেকুৱা এটা আৱিষ্কাৰ মানে। মানে কেনেকে কি হৈ গৈছে নহ পৃথিৱীখন মানে আৰু ভাবি বাা আমাৰ সৌৰ জগতৰ মানে অকল মানোনুহ থাকিব পাৰে বাক কতো নোৱাৰে মানে কেনেকুৱা নোৱা তাক মানে। কেনেকুৱা কথা ন, ভাবিব একদম মানে ভাবিব লগা কথা দিয়া মানে।
হয় দিয়া, হয় দিয়া কিন্তু তুমাৰ এতিয়া যিহেতু তোমাৰ বিজ্ঞানৰ জগতখনন বহুত আগবাঢ়িছ ছে ন' সে সেইকাৰণে তুমি এতিয়া মানে আমি যিমান ভাবিছিলো আগতে বা পঢ়িছিলো ন' তাতকে মানে বেছি ৰহস্যময় বুলি ক'ব পাৰা বৰ্তমান সময়ত মই এইটো অ', লক্ষ্য কৰিছো আৰু নতুন নতুন নতুন কথা উলিয়াই থাকে আজিকালি তোমাৰ আৰু তুমি সেইবাবে মোৰ মনত কেতিয়াবা হয় আৰু তোমাৰ ধৰা মহখহ মহাকাশ যিখন আমাৰ তাতে কেৱলতো অনুসন্ধান নহয় ন' তাত তে কৌতুহল পুৰণৰ বাবেওতো কেৱল নহয় মানে যিটো মানুহৰ ধৰা সমাজ সমাজৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে কাৰণ তুমি শুনি চাই চাগে এনেকুৱা বহুত মিছন হোৱা বুলি য'ত মানে ধৰা বহুত তে চেষ্টা কৰি আছে যে তোমাৰ মংগল গ্ৰহত হওঁক বা চন্দ্ৰতে হওঁক মানুহ থকাৰ তেনেকে ব্যৱস্থা কৰিব পাৰি ত' সেনেক এনেকুৱা ধৰণৰ তুমি পাইছাই চাগে ভাৰতৰ পৰাও পঠাইছিল ন এইবাৰ ত' এই বিষয়ে তুমি কিবা বিশেষ জানা নেকি বা তুমি ভাবা নেকি যে আমি ধৰা বেলেগ গ্ৰহত গৈ থকাতো ধৰা মানৱ জাতি হিচাপে সম্ভৱ হয় নে
অ আহ তুমিতো ঠিকেই কৈছা মানে আমাৰ ধৰি লোৱা এই তুমি ক'লা ন আমাৰ মানে এ যিবিলাক অনুসন্ধান কৰিবলৈ আৰু মানে আকাশখন বা তোমাৰ মহা আকাশখন অনুসন্ধান কৰিবলৈ মানে বিজ্ঞানীসকলে মানে যেনেকুৱা ধৰণৰ মানে প্ৰচেষ্টা হাতত লৈছে বা তোমাৰ এই আমাৰ ধৰি লোৱাক গ্ৰহ বা তোমাৰ উপগ্ৰহ ধক অ বা তোমাৰ
এই তোমাৰ বিশ্ব ভ্ৰমণখন আৰু জানিবলৈ মানে যিটো আমাৰ বিজ্ঞানীসকলে প্ৰচেষ্টা চলাইছে বা আমাৰ যি চৰকাৰ হওক বা তোমাৰ প্ৰত্যেকখন দেশে যিটো প্ৰচেষ্টা চলাইছে সেই প্ৰচেষ্টা কিন্তু মানিব লাগিব আৰু ইয়াৰ ফলত আমাৰ কি লাভ হৈছে তোমাৰ আমি নতুন নতুন কথা জানিব পাৰিছো তো মানে মহাকাশত খনত আচলতে আছে আছে কি বা মহাকাশখনত কিয় ইমান বিশাল বা মহাকাশত অ মানে কিয় তোমাৰ মানুহে মানে কিবা যে এটা চুত থাকে ন মানে যিটো চুত নিপিন্ধিলে লে মানে মহাকাশত পৃথিৱীৰ আৰু যেতিয়া তোমাৰ এটা মণ্ডল আছে নহ সেই মণ্ডলৰ বাহিৰত গ'লে বোলে তোমাৰ এই যিটো চাপ তাৰে সেই চাপটো আহিল বোলে তুমি ফাটি যাবা তাত তে এনেকুৱা এনেকুৱা কথা বা তোমাৰ মানে মানুহে কেনেকে আৰু এইবিলাক মহাবিজ্ঞানীবিলাক কেনেকে তোমাৰ যিবিলাক আহ ৰকেট হওক বা তোমাৰ যিবিলাক আমাৰ এই মংগল গ্ৰহ যিটো পঠিয়াইছিলা পঠিয়াইছিল যে সেইবিলাকো কেনেকে পঠিয়াইছে মানে ত' সেইবিলাক মানে কথা ভ ভাবিব লগা আৰু বাকী তুমি ভাবা নে যে আমাৰ এইবিলাক যে বিজ্ঞানীসকল আছে সেই বিজ্ঞানীসকলৰ যিটো মানে যিটো তোমাৰ তেওঁলোকৰ মগজু সেই মগজুতটো ইমান কেনেকুৱা হ'ব পাৰে বা তোমাৰ মানুহৰ যিটো মগজু মগজুতটো মানে ইমানেই ডাঙৰ নে যে তুমি মানে মহাকশলৈ যাব মানে পৰা হৈ গ'ল মানে মহাশত এতিয়া মানে থাকিব পাৰা মানুহে বহুত দিন এ তুমি আহ দুদিন মগতে চাগে এটা মানে অ অ মানুহ নাম শুনিছিলে চাগে মানে এজন অ মহিলা আৰু তেওঁও মানে মহাকৰ পৰা ঘূৰি আহিছিল ত কিমান দৌৰৱৰ কথা সেইয়াই আৰু কবলৈ গলে বাকী তোমাৰ আৰু যিবিলাক তোমাৰ জলবায়ু হওক আমাৰ যিবিলাক বতৰ আৰু সেই বতৰৰ পৰিৱৰ্তন বা বিভিন্ন যিবিলাক পৃথিৱীত কিবা হৈ থাকে সেই হৈ থাকিলে তোমাৰ অ হৈ থ থাকিব বা তোমাৰ বাহিৰৰ ধ লোৱা কিছুমান ম বুলি কয় নেকি বা তোমাৰ যিবিলাক এষ্ট্ৰইড বা সেইবিলাক আহিব আহি থাকিব তেতিয়াতো সেই খবৰ বিলাক কোনে দিয়ে এই বাহিৰত যি ঘূৰি আছে এই তোমাৰ অনুসন্ধান কাৰ লে সেইবিলাক মানে কি ক সেইেইেল বুলি ক ন সেইেই ঘছে সেইবিলাক এইবিলাক ইনফৰমেশ্যন দে ন মানে ত ধৰিলোৱা বতৰটো কেনেকুৱা হব জলবায়ু কেনেকুৱা হব বা তোমাৰ এই যিকোনো কথা আৰু বানপানী হ'ব নে ক'ৰবাত ভূমিকম্প আহিব বা বানপানী ক'ত'ব ঘূৰ্ণী বতাহ বা এইবিলাক আৰু মানে বৰষুণ আহিবনে নাই এতিয়া বৰষুণ আহিব এইবিলাক তথ্যও দিয়াচোন
হয় দিয়া হয় দিয়া মানে। কেৱল মানে এনেকুৱা নহয় ন যে বিজ্ঞানীসকলে তোমাৰ মহাকাশত যাই গৱেষণাই কৰে এ এই যিটো গৱেষণা কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিতো বহুত নতুন নতুন প্ৰযুক্তিৰো সৃষ্টি হৈছে আৰু এটা ভ তুমি ভাবা নে নাভাবা মই নাজানো। কিন্তু মই এটা কথা ভাবো যে এই ধৰা বিজ্ঞানীসকলেতো মহাকাশলৈ যাই ঠিকে আছে ব তেওঁলোকে ৰকটত যায় কিন্তু সেই ৰকেট যিটো নিৰ্মাণ কৰা হয় ন সেইটোতো খল খল ক তোমাৰ ধৰা যেতিয়া ওপৰলৈ যাব এটা খলপ এটা খলপকে নোহোৱা হৈ হৈ যায় থাকে ন পৰি পৰি যায় থাকে তো সেই যিটো তোমাৰ আধুনিক চিন্তাধাৰাৰে সেই বিজ্ঞানীসকলে যে যিবিলাকে ইঞ্জিনিয়াৰ বিলাকে মিলি কিনে যে সেইটো বনাইছে ৰকেট টো বনাইছে সেই ৰকেট টো বনটো কিন্তু যথেষ্ট সহজ কাম নহয় কিন্তু তুমি ভাবা মান তোমাৰ এই মাটিত চলা গাড়ী বনাওতে কিমান সময় লাগিছে আৰু সেই ৰকটটোলোকে কিমান কষ্টৰে আৰু জানাই কিমান কোটি কোটি টকা খৰচ হয় ত এবাৰ মানে সেইটো এনেকুৱা এটা প্ৰজেক্ট ৰকেট বনোৱাটো তাতে মানে তুমি বিফল হোৱাৰ সম্ভাৱনা বুলি নাই বুলিয়ে ক'ব লাগিব তেতিয়াহে মানে তুমি কৰিব পাৰিবা সেনেকুৱা ধৰণ ৰ এটা চাপত ভুগি কিনে ইমান ভাল এটা তোমাৰ মানে বাহন বুলিয়ে ক'ব পাৰে ন মহাকাশলৈ যোৱা বাহন। ত সেই বাহন এটা নিৰ্মাণ কৰাটো কিন টো সহজ কথা নহয় আজিৰ দিনত।
দিয়া মানে মানুহৰ মানে মগজুটো কিমান মানে ডাঙৰ হ'ব লাগিব ন মানে কিমান মানে মানুহ ই টিলিজেন হব লাগিব যিটো কবলৈ গ'লে কিমান মানুহ বুদ্ধিমো বুদ্ধিশালী হ'ব লাগিব। যে মানুহে তোমাৰ অ মানে অ পৃথিৱীখনত মানে থাকিব এৰি এতিয়া মানে মানুহ নহে মংগল গ্ৰহত থাকিব মাথা মাৰিছে মানে কেনেকুৱা কি হ'ব লাগিব। তাকেই আৰু মই ভাবোঁ যে এইবিলাক তোমাৰ যিমানে তোমাৰ বৃদ্ধি হ'ব বা যিমানে তোমাৰ এইবিলাক বেছি হব বা এইবিলাক যিমানে তোমাৰ আৰু আগবাঢ়ি যাব আমাৰ যিবিলাক প্ৰযুক্ত ক্তি বিদ্যা আছে। এই যিমানে তোমাৰ আগবাঢ়িব সিমানে তোমাৰ আমাৰ যিটো দেশৰ উন্নতি বা খন দেশৰ বা আমাৰ য এখন মানে গোটেই পৃথিৱীখনৰ যিটো উন্নতি হ'ব ন সেইটো বহুত বেছি হ'ব আৰু দিয়া কাৰণ চোৱা যিমানে তুমি বাহিৰৰ বাহিৰ জেগাৰ যিবিলাক কথা আছে সেইবিলাক জানিবা। বা যিবিলাক যিমানে তুমি অনুসন্ধান কৰিব পাৰিবা সিমানে তোমাৰ যিটো অ হাৰত মানে পৃথিৱীখন নিতিয়া মানে নষ্ট হব ধৰিছে ত সেইটো হ'লে আৰু কেতিয়াবা ভৱিষ্যতে মানে লাখ লাখ যি এতিয়া এ বছৰ পাৰ হ'ব তেতিয়া কিবা হ'লে আৰু তেতিয়া সেই মানুহে বাহিৰত যায় বাহিৰৰ কি ইছ কিমান গ্ৰহত যাই থাকিব পাৰিব মানে সেইটোতো বহুতে ভাবেেই দিয়াচোন এতিয়া মানে মংগল গ্ৰহ যোৱা যিটো টোতো মানে বহুতে ভাবে যে মংগল গ্ৰহত থাকিব এনেকুৱা আৰু বাকী শেষত ক'বলৈ গ'লে আৰু সেয়ে আৰু মহাকাশ যিবিলাক অনুসন্ধান আছে এই অনুসন্ধানবিলাকতো আমাৰ যিবিলাক
আৰু যিটো গ্ৰহ বা তোমাৰ সেই গ্ৰহ সন্ধানৰ কাৰণে নহয় নহয় অকল মানে এই তোমাৰ পৃথিৱীৰ যিটো অ মানে ক'বলৈ গ'লে অধিক যিটো মানে আৰু মানে ভালদৰে বুজি পালে পৃথিৱীখনক ত' সেইটোয়ে আৰু বাকী তোমাৰ ইয়াৰ বিষয়েনো কি ক'ম তোমাৰ আকাশখন কেতিয়াবা ফালে আৰু তেনেকুৱা লাগে যেন আকাশখনতে বিলি ধৰে কিম এই তোমাৰ কবলে গ'লে তৰা বোৰ আছে তোম মাৰ আমাৰ যিটি চন্দ্ৰমা, চন্দ্ৰমাটো দেখিলে তোমাৰ কিমান ভাল লাগে। আৰু তোমাৰ ধৰি লোৱা এই এইবিলাকে দিয়া আৰু কিমান কি কবা আৰু তোমাৰ মানে কথাৰ মানে শে নাই হব লে আৰু তোমাৰ এই আকাশৰ ওপৰত বা তোমাৰ এনেকুৱা এনেকুৱা বিষয়ৰ ওপৰতে কিমান খন চিনেমাও বন বনিলে তোমাৰ সেইবিলাক চিনেমা চাই কিন্তু বহুত ভাল লাগে দিয়া কিন্তু মানে সেইবিলাক চিনেম মা চায়ে মোৰ মানে আৰু মন যায় আকাশৰ বিষয়ে জানিবলৈ বাকী হ'ব দিয়া আজিলৈ নহ'লে থৈছো দিয়া।
দিয়া দিয়া হ'ব দিয়া।